অ', কি কৰি আছা?
এনেই আছোঁ, বোহি।
কিয়? চাহ, তাহ খালিনে নাই?
চাহ, তাহ খোৱা নাই এতিয়া, তুমি খালা?
অ', খাইছোঁ। ফিল্ডত বুলি আছোঁ, ফিল্ডত আছোঁ।
ফিল্ডত আছা?
অ'।
অ', ফিল্ডত কি অকলে আছানা? আৰু কাবা কিবি আছি?
আছে চবেই আছে, প্লানিং কৰি আছে।
অ'
কি ক'ত, খবৰ ভাল?
উম
ছত ক'লেজ নাই আজি?
ক'লেজ আছেই আজি নাযাওঁ কলেজত।
হয়, নেকি? কিয়?
এনে। এনেই আৰু নাযাওঁ, ভাল নালাগে।
পৰীক্ষা শেষ?
পৰীক্ষা শেষ।
অ'।
উম।
পিছত ফুটবল হ'বনে নাই খেলা আবেলি?
আবেলি আজি নহ'ব নেকি, বোলে ক্লাবত বোলে কিবা আছে বোলে আজি।
অ', ক্লাবত কেৰিয়াৰ, গাইডেন্ঞ্চ ক'ৰবাত আহিবি।
অ', যাম।
চাৰিটা বজাত অ', লগত তাকো লৈ আহিবি।
কাক?
বিপ্লৱ।
অ', হ'ব দিয়া।
উম, আজি অলপ আৰু এ চি
আ
বাৰে ল'ৰাটো আহিব।
অ', এই মুছলিম ল'ৰাটোৱে না?
অ'
অ'।
সি বুজাব আৰু দুধনৈৰ পৰা আহিব।
ফিল্ডৰ পৰা ঘৰত কেতিয়া কেইটা বজাত যাবি?
যাম অলপ পিছত।
হা?
নটা মানত যাম।
অ তুমি কি ৰাণিং কৰিলা নে কৰা নাই এতিয়াও?
কৰছো।
কেইপাক মাৰিলা, অ হ পাঁচ পাক।
উম আজি বতৰ বঢ়িয়া।
অ একদম বঢ়িয়া না বতৰটো আজি উম।
পিছত কি খা ভাত খাবি না কি?
হা?
ভাত খাবি না নাই এখন না কি চাহ খাবি?
এখন ভাত নাখায় এখন চাহ খাম।
হয় নেকি?
পিছত তুমি এতিয়া কি কৰি আছা এনে কলেজ চলেজ নোযোৱা নেকি?
কলেজ চেজ কমপ্লিট।
কমপ্লিট।
অ এখন পুলিচৰ।
চৰকাৰী কিবা এই কৰ্মচাৰীৰ কাৰণে কিবা এই প্ৰচেষ্টা চলোৱা নাই নেকি?
চলাই আছো।
অ ঠিক আছে কিহৰ কাৰণে আছাম পুলিচ নেকি?
অ অসম পুলিচ এ ডি আৰ ই। সেইবোৰৰে।
উম
তুমি কি চলাই আছা?
হা?
তই কি চলাই আছা?
মইে এই চৰকাৰি কিবা। কিবা হেৰি পালে হ'ল আৰু আৰু। চৰকাৰী গভমেণ্টৰ ঋতু।
উম উ, প্ৰস্তুতি চলি আছে না?
প্ৰস্তুতি চলি আছোঁ।
হয় নেকি?
লাহে ধিৰে।
অ অ। লাহে ধিৰে না ডিচেম্বৰ অ দিব দিছে। কিবা দুৰ্গা পূজাৰ সময়ত দিবই আৰু।
অ' দূৰ্গা পূজাৰ কি পিছত না না নহলে আগত।
আগত বা পিছত নাই হ'ব আৰু দুৰ্গা পূজাৰ ওৰত আগতে বা হ'ব পাৰে, পিছতো হ'ব পাৰে।
অ'
সেনেকুৱা আৰু।
পিছত গৰমৰ বন্ধতো আহি আছে, তুমি ক'ত যাম বুলি ভাবিছা?
অ' গৰম বন্ধত যাব লাগব ফুৰিব। আৰু কোৱা?
ক'ত?
ঠাণ্ডা ঠাণ্ডা কাজিৰঙা ফালে যাব লাগব।
কাজিৰঙা
উম একখিঙিয়া গড় চাব আহে বাঘ,
অ কাজিৰঙা কাজিৰঙা ৰা কাজিৰঙাত কি আপুনি আগতে গৈছিল নেকি?
নাই যোৱা নাই ফাৰ্ষ টাইম।
এইবাৰ এইবাৰ এইবাৰ গিলে ফাৰ্ষ্ট টাইম হ'ব ন,
অ প্ৰথমবাৰ যাম এইবাৰ।
অকলে অকলে যাবানে তুমি আৰু লগৰ কেইটাই কাৰব কাৰবা যাব।
এই লগৰ কেইজনমান লগ হৈ গাড়ী ভাড়া কৰি,
অ
একদিন আগে।
উম
যাব লাগিব আৰু উলাবি যা যদি।
অ অ খবৰটো দিলেই হ'ল যাম।
অ দিম কাজিৰঙা গিলে আৰু কিবা কিবি ৰাস্তাত যি পাৰোঁ সেই দেখি আহিম গুৱাহাটীত নতুন নতুন চাইন্ঞ্চ মিউজিয়াম খুলছে।
অ
আৰু কিবা কিবি আছে আৰু গুৱাহাটীত নতুন পাৰ্ক বনাইছে ব্ৰহ্মপুত্ৰৰ পাৰত।
উম
গাৰ্ডেন সেইবিলাকে চাই আহিম একেবাৰে।
উম পিছত আপোনাৰ ঘৰত পৰিয়াল এনে কিমান জন আছে।
পৰিয়াল দুইজনেই।
দুইজনাই অ সৰু ফেমিলি হোৱাটোৱে ভাল।
অ সৰুৱে তোৰ কেইজন।
আমাৰ তিনিজন মান আছে তিনিজন।
হয়নেকি। অ ঠিকেই আছে সৰু পৰিয়াল- সুখী পৰিয়াল।
অ একে বঢ়িয়া।
উ পিছত গাঁৱৰ অৱস্থা কেনেকুৱা।
পিছত গাঁৱৰ অৱস্থাতো একদম বেয়া।
কিয়।
কিয় ৰাস্তাবিলাক ভাল নহয়। বৰষুণ দিলে ৰাস্তা বিলাক একদম, কাদং হৈ উঠে সেইবিলাক স সেইটো কাৰণে বেয়া আৰু
অ উ ভালে কৰা নাই এইখনো না।
অ ভালে কৰা নাই।
নতুন চৰকাৰ হ'লতো এতিয়া কৰিব পাৰে ভাল।
অ কৰিব পাৰে চাগে।
উ অ অ এম এল এ কিবা গিলাক মন্ত্ৰী এম লেক লগ ধৰিব লাগিব। কথা বতৰা কৰিলে দিব পাৰে। অলপ লগ চ ধৰিবি ভন্তি চন্তি আনি গামোচা তামোচা দিবি অলপ,
উম উম উম উম,
তেখনে,
উম,
তাৰপিছত অ কলেজ আৰু কিমান দিন আছে
কলেজ আৰু আছে আৰু তিনি বছৰ মান পঢ়িব লাগিব পিছতে কমপ্লিট হব স্নাতক ডিগ্ৰী
তিন বছৰে
অ এইব অ এবছৰ হ'ল আৰু তিনি বছৰ আছে
অ এইবাৰ কোন চেম
এইবাৰ থ্ৰাড চেমৰ হ'ব
অ ঢেৰ থ্ৰাড চেমৰ ঢেৰ বছৰে আছে
ডেৰ বছৰ অ এনেকুৱাই নিকি মই ভাল কৰি
কলেজ যাওঁতে কিহেৰে যাৱা
কলেজ যাওঁতে এনে যাং এনে পিলপিলি দি যাং নহলে অটো গাড়ী দি যাং সেইটোৱে আৰু
কে টেকা লয়
কেতিয়াবা ফিফটি পাৰ্চেন্ট ভাড়াটো লয় যদি ষাঠি টকা হয় ইয়ে মাটেৰ পৰা যদি দুধ নৈ
অ
পিছত যদি ষ্টুডেন্ট হয় এনে ল'ব ত্ৰিশ টকা মান ল'ব
অ সেনেকৈয়
সেইটোয়ে
বাছল নহব
বাছে দি যাও কেতিয়াবা
অ বেছিভাগ পিলপিলি আৰু
উম
ঠিকে আছে পঢ়বা ত লাগবই
অ পিছত তুমি আজি এনে
অ হয়
কিমান জনক এনে ফ'ন কৰিলা আজি তুমি?
আজি ঘৰৰ পৰা এ প্ৰথম আজি।
প্ৰথম।
অ'
অ'
ঠিকে আছে নে কি?
উম, উম, উম।
পিছত
পিছত এইখন শুই, শুই উঠিলো, যাচ এইখন মুখ-চুখ ধুম, ধুই কিনা, চাহ পানী খাম অলপমান। পিছত আকৌ বজাৰত যাম, বজাৰ কৰিবলৈ।
কোন বজাৰ?
এনে সীতাবৰী বজাৰত, দৈনিক বজাৰত যাম। অ'
আবেলি হয় না?
অ আবেলি আবেলিও হয়।
অ' ঠিকেই আছে, ওচৰতে না।
যিটো লাগে, সেইটোৱে পাবা।
অঁ, বহুত পাই না?
উম।
মইয়ো তাতে যাব লাগিব আবেলি।
অ'।
কালি গেছিলো, কিন্তু কালি ইমান সোনকালে গ'লো, বেছি পোৱা নাই আৰু চব্জি তবজি, আজি পাম চাগে। তাকেটো। হয়, বজাৰ কৰা দিগদাৰ হৈছে, আবেলি একদিনেই ভালকে বজাৰ হয়, মংগলবাৰ আৰু শুক্ৰবাৰেই।
অ, অ, অ'।
নহ'লে বজাৰে নাই আৰু।
উম, উম। পিছত, কি এতিয়া আপুনি কি কৰি আছে এনে বহি আছে নে কিবা প্ৰেক্টিছ চেক্টিছ কৰি আছে?
নাই, বেলেগে প্ৰেক্টিচ কৰি আছে, চাই আছো।
অ', তেওঁৰ লগত প্ৰেকটি, প্ৰেক্টিচ বিলাক চাই আছা ন'।
অ', মোৰ কৰা হ'ল।
অ'।
সনেকে আৰু, ঘন বেছি আজি কম হৈছে। ল'ৰা, ছোৱালী বেছি নাই আজি।
অ, অ, অ'।
ৰাতিপুৱা পানী পৰিল না।
অ'।
সেইটো কাৰণে আৰু।
পিছত আপুনি বিয়া চিয়া পাতিছে নেকি?
পাতা নাই এতিয়াও।
কিয় নাপাতা?
পাতিব লাগিব, দুই তিন বছৰ আৰু।
মাত্ৰ দুইদিন পিছত পাতি দিবি, তোৰ বিয়াটো।
অ এ, কমে আৰু মাতিম, মাতিম। গাহৰি খুৱাম।
গাহৰি অ', কি এটা কি, গাহৰি কি, গোটা আনবি ন'?
অ', পুৰা লগৰ বিলাক গাহৰি আৰু বিয়াত দিম। বুইছা? উম।
অ। অ', গাহৰি আৰু বিয়াৰ আৰু, কিছু নাই ভাত চাত একো নাই, নহলে।
ভাত খাবি, যিমান পাৰা। সনেকে আৰু, আহিলে হ'ল।
কোৱা আৰু, ক' ক'।
উম তাকেইেতো, বিয়া পাতব লাগে সোনকালে।
অহ গোটেই লগৰ কেইটাই বিয়া পাতি আছে, আৰু আমি এনেকুৱাই।
উম, তাকেইেতো।
তাকেইতো।
তেনেহলে, ৰাখোঁ এতিয়া, নে কি?।
অ', দে দে ৰখক।
ওম ঠিক আছে।
দে।